হেল্ল'। অ', নাই মই এনেই আছিলো, চাহ খালানে তুমি?
নাই নাই খোৱা নাই। এতিয়া বনাব চাগে ভন্টি অ', অ' বাকী খবৰ পাতি ভালে আছে নে?
অ', অ' খবৰ ঠিক ঠাকে আছে আৰু অলপ চলপ। মই মানে বৰ্তমান গাঁৱত পিনে আছো আৰু।
আচ্ছা। কেনেকুৱা লাগি আছে এতিয়া তাতে যায়?
মানে ইয়াতেটো ভালে লাগি আছে। মানে এতিয়াটো গুৱাহাটীটোত মে বি বৰষুণ দি আছে ন। তাতে তো বতৰ, অ' তাতেটো আৰু বতৰত ঠিক নাই ন। ৰ'দ বৰষুণ, ৰ'দ বৰষুণ।
নাই নাই এইকেইদিন মানে কি ৰ'দ ইমান ওলোৱা নাই এইকেইদিন মানে বৰষুণে হৈ আছে। এনেকুৱা টাইপৰ আৰু তাৰে তাতে
তাতে দুদিন মানে, ইয়াতে দুদিন আগতে বৰষুণ দিছিলে আজি ৰ'দটো দিছে। মানে ৰ'দ মানে এনেকুৱা নহয় যে তাতে যেনেকে ৰ'দটো দিয়ে ন গৰমত থাকিব নোৱাৰি সেনেকুৱা নহয়। অ' সেনেকুৱা নহয় মানে ইয়াতে মানে দিলেও মানে থাকিব পাৰি।
অ' হয় এই মানে কি এইটো গাঁৱত যে মানে টো থাকে ন অলপ বেছি, এ গছ গছনি থাকে হয়নে আৰু পথাৰ পথাৰবোৰ চাইছানে ইমান ডাঙৰ ডাঙৰ থাকে মানে কি বতাহ তো পুৰা ভালকে আহে আৰু ইয়াতেটো
আহে যেতিয়া বতাহটো দিয়ে, এনে গৰম আছে ইয়াতে।
অ'।
আৰু পথাৰৰ পিনে অ', পথাৰৰ পিনেতো গৰমেই থাকে আৰু বৰ্তমানেটো মানে ধান খেতি কৰা হৈছে ন, মানে অ', ধান যে ৰুব লাগে, বৰ্তমান সেইবিলাক হ'ব।
আচ্ছা, এতিয়া এইটো টাইম ন।
অ', অ', বৰ্তমান সেইটো টাইম আৰু, বহুত মানুহে মানে আমাৰ গাঁৱৰ পিনে মানে এইটো বিচন তোলা বুলি কয় আৰু, মানে পাছত যে ধান খিনি যে দিয়ে ন, সৰু সৰু গছখিনি যে ওলায়।
অ', অ'।
অ', সেইটোক মানে, অ', সেইটোক বিচন তোলা বুলি কয়, তাৰপিছত মানে অ', গছ বিলাক ওলাইকে মানে সিহঁতে যে লগাই যে বোকাত।
অ', অ', আচ্ছা।
অ', কিছুমানে চাগে ষ্টাৰ্টো কৰিছে।
উম, ইয়াতেতো মানে লাইন চাইন নাথাকিলে, ইমান গৰম লাগে। গৰম হলেও এইকেইদিন মানে বতৰ ঠিকেই আছে, এই একেদিন যে মাজত চাইছিলা ন, যিহে গৰম দিছিল।
অ', অ'।
মই ভাবাই নাছিলো যে, বৰষুণো দিব, কিন্তু এই বৰ ষুণ দি যে অলপ ভাল কৰিলে, বহুত ভাল কৰিলে।
অ', সেইটোতো ভাল, বৰষুণ দিলে মানে এটা ভাল হয় কি, গৰমতটো অলপ কমি যায় ন, সেইটো এটা ভাল হয়, ইয়াতে বৰষুণটো দিলে মানে দিগদাৰ হয়, লাইন নাথাকে ইয়াতে। মানে যেনেকে এতিয়া গৰম, অ', যেনেকে এতিয়া ৰ'দ চদ দিলে এতিয়াও লাইন আছে, ঘপককে যদি বৰষু ষূণ দি দিয়ে মানে, লাইট, লাইন চাইন কাটি দিব আৰু যদি বৰষুণটো নৰ্মেল বৰষুণ দি থাক এনে যদি ধাৰাসাৰ বৰষুণ ষূণ দিলেও মানে লাইনটো থা আহি যাব পিছলৈকে, দেৰি হলেও, বাত যদি ধুমুহা দিয়ে, ধুমুহা দিলে আৰু লাইন যে ক'ত যাব? ঠিকনা নাই।
এই হয় বাৰু এনে কুৱা, আমাৰ গাঁৱতটো আৰু কেনেকা হয় জানা? অ', গোটেই দিনটো গৰম দি থাকে ন আৰু তাতে গৰমতো বেছি থাকে ন, তাতে টেম তেম্পেৰেছৰ কিমান থাকে জানানে? ফ'ৰ্টি ফাইভ ক্ৰছ কৰি দিয়ে। ভাবা, আমাৰ ইয়াতে থাৰ্টি ফাইভ আছিল, কেনেকুৱা অৱচ হৈ আছিল, এইটোৱেই। এনেকে কি হয়? এ দিনতো লাইন নথাকে। ৰাতি আহে, ৰাাতিও যদি বৰষুণ দি দিয়ে আৰু দুই দিন মানে লাই লাইনেই নাহে আৰু, বহুত বেয়া ন'। লাইন চিষ্টেম, লাইন চিষ্টেম বেয়া কৰি থৈছে।
অ', তাকেইতো। অ', মানে বৰষুণতো, গাঁৱৰ পিনে বৰষুণটো দিলে এটা ভাল, কি ঠাণ্ডা হৈ থাকে বতৰটো। এই লাইনটো নাহে যে দিগদাৰ। মতলব দিনটো ঠিকে থাকে, দিনতো পোহৰ থাকে ন', ৰাতিটো দিগদাৰ খ খোৱা নাচ, মানে, অ' ৰাতি খোৱটো বনাবৰ কাৰণে, সেইটো দিগদাৰ আৰু বেছি আৰু। কি কৰিবা আৰু উপায় নাই নহয় এতিয়া লাইন মানুহ বিলাক
এইটোৱে ন আৰু সে টো বস্তু যে অ হয় আৰু কিন্তু গাওঁতোঁ অলপ চৰকাৰক দেখিব লাগে ন যে ইমান লাইনৰ প্ৰব্লেম হৈ আছে এইটো কেনেকে ঠিক কৰিব পাৰো? এইবিলাক ঠিকেই নকৰে, ইমান দিগদাৰ একো নাযায়।
ম'ষ্টলি, ম'ষ্টলি চাবাছোন ইপিনে এই মতলৱ অ', অকল তাঁৰৰৰ কি থাকে ন মানে, লাইনৰ তাৰ বিলাক যে অকল গুণাতে বোৰ থাকে ন, সেইকাৰণে বেছি ৰিক্স ক কপাৰৰ তাৰ থাকিলে এটা ভাল হয় কি অ মতলৱ বৰষুণ, নৰ্মেল বৰষুণ দিলেও মানে, থাকিব যেনেকে গুৱাহাটী থাকে চহৰখিনি থাকে।
অ', অ', হয় ইয়াৰেতো চাইছা ন মানে কি এনে বৰষ অ, এনেটো এনে যদি নৰ্মেলি বৰষুণ দিয়াতে ইয়াতে একো ফাছ কে অলপ বেছি যদি হৈ যায় তেতিয়াহে লাইন খন কাটি দিয়ে।
অ' অ' তাৰ চাগে বেছি মানে ধুমুহা দিলেও দেখোন থাকে, যেতিয়া মানে বেছি কে একেবাৰে কি কৰে তেতিয়াহে কাটি যায়।
অ মানে এইটো ভাল লাগে তোমাক এনে কোনটো বতৰ ভাল লাগে? কোনতো বতৰ মানে বেছি ভাল পোৱা ঠাণ্ডা, গৰম বৰষ
মোক মোক মিডিলতটো ভাল লাগে য'ত মানে গৰমো নালাগে ঠাণ্ডাও নালাগে। ভাল আৰু অ, তেতিয়া মানে এটা ভাল হয়। আৰু মানে এতিয়া এটা ভাল হয় ন কি লাইনতটো থাকে। ফোন, বন চাৰ্জ দিবৰ কাৰণে টিভি চিভি চাবৰ কাৰণে ভাল।
এইটোৱে আৰু মানে, কি চোৱা দেই লাইন নাথাকিলে কিবা এটা বড়ো লাগি থাকে।
অ সেইটোতো হয়, লাইন নথাকিলে ফাৰ্ষ্ট ফোনত চাৰ্জ নাথাকে। ফোন কিমাননো চাবা আৰু চুইচ অপে হৈ যাব।
অ, হয় এইটোয়েতো। আৰু বড়ো লাগি থাকে এইটো কাৰণে হয়, অ অ মোৰতো মইও চেইম তোমাৰ নিচিনাই মানে বতৰটো বেছি ভাল পাওঁ, আৰু ঠাণ্ডা যদিও ভাল লাগে ঠাণ্ডা মানে কি কি হয় বেছি ভাল লাগে দেই, কিন্তু ঠাণ্ডা দিনত আমাৰ কি হয় এনেকুৱা যে মন যায় যে খালি এনি টাইম শুই থাকো, খাই থাকো, হয় ন ফোন চাই থাকো এনেকুৱা। কিন্তু যদি কোনো এবাৰ যদি এটা কাম দি দিয়ে, কামটো কৰিব ইচ্ছা নাযায়। ঠাণ্ডাত এইটো কাৰণে মোৰ মানে কি ঠাণ্ডা ভাল পাওঁ ক'ব গ'লে।
উম।
তাত মই একো কাম চাম নিদিয়ক, খালি শুই থাকিব দিয়ক, খাব দিয়ক। বাছ, অনহ কিন্তু কোনে দিব ইমান ঘৰত হয় ন?
তাকেই টো।
অ অ
ঠাণ্ডাত আৰু চাবাচোন গা পা ধুবও বেয়া লাগে ইমান ঠাণ্ডা লাগি থাকে।
এইটোৱে এনি টাইম মানে এইটো লাগে থাকে আমনি লাগি থাকে। থাকিব আৰু এলাহ লাগি থাকে কিবা।
আৰু কম্বলৰ ভিতৰত সোমাই থাকিব ইচ্ছা যায়। ঠাণ্ডা খনত ওলাব ইচ্ছা নাযায়, অ আৰু ঠাণ্ডা পানী মচ তুমি খাব ইচ্ছা নাযায়, পকা চকাত মানে ভৰি চৰি দিব ইচ্ছা নাযায়।
হয় এটোৱে বহুত ঠাণ্ডা লাগে আৰু অ কিন্তু আমাৰ ই গুৱাহাটীত তুমি চাই চা চাগে ন বেছি ঠাণ্ডা নপৰে মানে এই গাঁৱত যেনেকুৱা ঠাণ্ডা দিয়ে ইয়াতে ইমান ঠাণ্ডা নাই।
সেইটোয়ে মই মানে গাওঁত মই মানে ট্ৰেইনেদি আহিছোঁ ন মোৰ অ', ককাহঁতৰ লগত আহিলোঁ মানে ককাহঁতে গৈছিল অ', ত সিহঁতৰ লগত আহিলোঁ। ট্ৰেইনত আহিছোঁ মই ৰাতি অ', কেইটামানত কিবা জাগা এখনত পাইছোঁ হা, উম নাম পাহৰি গলোঁ। গোৱালপাৰা এনে কিবা আছিল মন নাই তাৰ মানে বহুত গছ-গছনি মানে, এনেকথা এক পাহাৰ টাইপৰ জাগা। গছ গছনি থাকে, বহুত জংঘল অ', অ'। ইমান কুঁৱলি কি ক'বা মই চাইকে চকদ হৈ গৈছোঁ। তাতে ইমান কুঁৱলী আছে এনেকুৱা লাগিল ঠাণ্ডাৰ বতৰত আহি গ'ল।
অ', হয় এনেকুৱা হয় কিছুমান অ'। ই কিছুমান জেগাত তেনেকুৱা হয়, গদূলিহোৱাৰ পিছত মানে তোমাৰ কম্বল ল'ব লাগিব মানে আৰু মানে ফেনটো ও চলাব নোৱাৰিবা এনেকুৱা ঠাণ্ডা লাগে মানে পাহাৰীয়া জেগাত কেইটা মানে মোৰ এজনী পেহী ইয়াতে থাকে আৰু আম গাঁৱত।
অ'।
মানে পুৰা পাহাৰতে থাকিবা মানে বাবা ইমান ওপৰলৈকে খোজ কাঢ়িব লাগে ন ত' চাৰিটা গোটেই দিনটো মানে অলপ গৰম লাগে পাহাৰত হ'লেও অলপ দিনত গৰম লাগে বহুত। কিন্তু যেনেকুৱা যেনেকে গধূলি হয় ন মানে তুমি আৰু গধূলি হ'লে ফেনটো খুলিবই নোৱাৰিবা মানে।
উম।
এনেই ইমান ঠাণ্ডা লাগে। থাকিব ফেন টো চলাবই নোৱাৰিবা আৰু ৰাতি যিমানো গৰম নপৰেক কিয় ৰাতি তোমাক কম্বল ল'বই লাগিব মানে এনেকুৱা বতৰ হৈ যায়।
এনে ফোনত পাহাৰীয়া মানুহ বিলাকে লাইফ ইষ্টাল তাতে বেলেগ, বেলেগ ফ্ৰুইটছ থাকে ন। অ', বেলেগ, বেলেগ ফ্ৰুটছৰ খেতি থাকে।
অ', অ', আৰু তাতে সিহঁতৰ কেনেকুৱা হয় যে পানী চানীও নাপায় মানে পাহাৰৰ এই পাথৰৰ ভিতৰত যৰ পৰা পানী আহে এনেকুৱা সিহঁতে সৰু, সৰু পাইপ, চাইপ লগাই পানী কেনেকে লয় মই মানে তাৰে লাইফ টো চাই বহুত ভাল লাগে আৰু। কিন্তু বহুত প্ৰব্লেমো হয় ইহঁতৰ।
কিছুমান যে ঝৰ্ণাৰ পৰা পানী উঠাই, উঠাই লৈ লৈ আহে।
অ', অ', হয়। কিন্তু বহুতে মানে কি এই সৰু, সৰু বিলকেইটা থাকে ন তাত তাতে মানে পানী জমা হৈ থাকে তাক অলপ ফিল্টাৰ কৰি মানে ইউজ কৰে সেনেকে। আৰু যি ঠাণ্ডা আৰু চিকচিকা পানী।
অ', ভাল লাগে কেনে পানী খিনি চালে আৰু চাবাচোন অ', ঝৰ্ণা তাতে গ'লে চাবাচোন। পানী পানীতো ইমান চাফা থাকে উ যোনটো মানে ঝৰ্ণাৰ তাতে উ পুখুৰী খিনি থাকে নদীখিনি থাকে তাৰ মাছ বিলাক চাবাচোন দেখা চেখা পোৱা। আৰু মানে মাছ নহয়। আৰু অ', মানে ভিতৰত পানী খিনিৰ ভিতৰত কি আছে শিল আছে। কি আছে চব দেখা পোৱা যায়, ভাল লাগে আৰু ইমান ধুনীয়া চেঁচা পানী।
উম আৰু যেতিয়া আমি ট্ৰেইনৰ পৰা যাওঁ ন ক'বাত। এই নদী চদী যে দেখা পাওঁ ইমান ভাল লাগে ন মোৰ মন যায় যে নামি পেনে গাই ধুই লওঁ আৰু মানে চবকে চাওঁ ন তাতে মাইকী কেইটা কাম কৰি থাকে তেনেকে পানী ভৰাব আহে কিছুমানে কাপোৰ ধুৱে কিছুমানে গা ধুুৱে মানে ইচ্ছা যায় যে মইও নামি পিনে গা তাত ধুই লওঁ নেকি এনেকুৱা লাগে উম অ অ।
অ এটা এটা বস্তু নটিচ কৰিছানে অ যেতিয়া মানে। অ যেতিয়া মানে আমি অ এইটো কি বুলি কয় নদীৰ ওপৰত ব্ৰীজ থাকে ন।
অ হয় হয়।
যদি অ ব্ৰিজে দি যাওঁ ন তেতিয়া চাবাচোন যদি চাপচ গৰম দি আছে বহুত হা। বাকীখিনি জেগা গ'লেও বহুত গৰম লাগিব বাট সেই নদী ব্ৰিজ খিনি পালে চাবাচোন। ইমান ধুনীয়া বতাহ আহে ঠাণ্ডা ঠাণ্ডা অ ইমান ধুনীয়া বতাহ লাগে।
তাৰ পৰা যেতিয়া ক্ৰচ কৰি যাওঁ নহয় ইমান বেছি মনটো শান। শান্তিও লাগে আৰু দূৰলৈকে খালি পানীয়ে দেখা যায় ন ভাবা। এ ভাল লাগে।
ঠাণ্ডা ঠাণ্ডা লাগে গোটেই তেতিয়া আৰু।
অ অ আমি মানে এইবাৰ। উমনন্দ উমানন্দ গ'লো দেই দুই দুই তিনিদিন মান হ'ল। এই জানা ব্ৰহ্মপুত্ৰৰ নদীৰ। পানীৰ ভিতৰত ইমান ঘূৰণি আছে মানে ঘূৰি থাকে যে পানীৰ ভিতৰত। ইমান আছে বহুত আছে।
উম।
মানে সৰু সৰু ডাঙৰ এ সেইটোৱেই কিতো কিন্তু।
সেইবিলাক থাকিলে প্ৰব্লেম হয় ন।
হয় হয়। এইটোয়ে মানে কি কিছুমান অ অ হৈয়ে যায়। তাতে যে নাৱৰ কেচ হয় ন এইটো লৈ পিনে হয় টানি লয় ন ভিতৰৰ ফালে।
অ অ উমানন্দত মৌচলি যেতিয়া মানে খৰালি বতৰো থাকে। পানী চানী কমি যায় অ তেতিয়া যাব লাগে।
এতিয়াতো যাব নোৱাৰা আৰু জানা হয় বাৰু আৰু তাতে এতিয়া বিজনেচ। কৰি দিছে এটা জানা মানে কি এ। নাৱৰ বিজনেছ কৰি দিছে তোমাৰ পইচাটো ল'ব দুইশ টকা আঢ়াইশ টকা এটা মানুহ লয় কিন্তু সৰু নাও। খনত লৈ যায় সৰ নাওখন মানে পোৰা পানী। ভাৱা যে পানী লাৰি তুমি নাওখনত বহিয়ে পানী লাৰিব পাৰা।
কিন্তু সেইটো বেছি ৰিস্ক ন বিকজ এই অ ঘূৰণীয়া বিলাক থাকিলেতো। ডুবি চুবি গ'লেতো আৰু আৰু বহুত পানী ন ন। পুখুৰী চুখুৰী সৰু। ৰ মানে ইমান পানী থাকে কি তুমি সাঁতুৰিব পাৰিলেও বহুত প্ৰব্লেম হৈ যায়।
অঁ দিয়া ভাল লাগিল আজি কথা পাতি অ হয় বাৰু। আৰু এনেও যাব পাৰিম দিয়া আজি ভাল লাগিল কথা। পাতি মই মানে অলপ বাহিৰলৈ যাওঁ দেই।
অ অ দিয়া দিয়া ঠিক আছে যোৱা তুমি ভালকে। মোকো মানে ভাল লাগিছে তোমাৰ লগত কথাটো পাতিকে বেলেগ এদিনা আৰু কথা পাতিম।
দিয়া হ'ব দিয়া।
দিয়া উম দিয়া বাই।
বাই বাই।
অঁ দিয়া।